হেল্ল'।
অ', কি কৰিছা বোলো।
আছো এনে, তুমি?
অ', মই আছো, এইয়া।
খোৱা পোৱা উঠি পেলাই, চাহ তাহ খালা?
উঠিছাহে নেকি?
চাহ খান অ', উঠিছোৱে এতিয়া।
উম। বতৰ কেনেকুৱা?
হেল্ল'। অ', কোৱা।
বতৰ কেনেকুৱা?
বতৰটো বাৰু বৰ্তমান ঠিকেই আছে বৰষুণ দিয়া নাই ৰ'দ দি আছে। তোমাৰ লোকৰ ফালে।
বতৰটো ভালেই বতাহ মাৰি আছে।
অ', আমাৰ ইয়াতো বতাহ মাৰি আছো লাহে লাহে ৰ'দো দি আছে।
অ'।
ভাত পানী খালা নেকি?
নাই, হোৱা নাই খাম দেৰিকে।
অ', অ'। ময়া খোৱাৰ পৰা উঠিছোৱে অলপ সোনকালেই হ'ল বাৰু উঠা আজি। এনে অলপ দে এনেই আকৌ দেৰি হয় অলপ।
উম।
ফুৰিব নোযোৱা আজি?
উম।
আজি ফুৰিব নোযোৱা কালি যাম বুলিযে কৈছিলে ক'বাত।
উম, জানো চাই ল।
অ', যাব পাৰিলা হয় বতৰ ভাল। অ'।
কিন্তু বেছি গৰম হ'লেও যাব নোৱাৰিলো উম।
উম, উম। গদা মাৰ থাকিব লাগে অলপ তেতিয়াই ভাল লাগে।
উম।
মইয়ো তাকে যাওঁ, এ আছে। ভাত বনাই আছে। মই তাকে অহা মাহত যাওঁ বুলি এক তাৰিখে।
ক'ত?
হে ফুৰিবলৈ যাওঁ বুলি ভাবিছো ওলাই পেলাই অকমান।
অ'।
যাবা নেকি?
উম, পাৰি যাবলৈ মোৰ মই তোমাক কালি যে কৈছিলো তুমি সুধিলা লগৰ খিনি তোমাৰ যাব।
অ', সিহঁতে যাম বুলি কৈছে কৈছে এক দুই তাৰিখ মানে যাম। তাপা তাপা ম বলো এক তাৰিখে ফিক্স কৰ টনতে তাপা
উম উম উম সেইটো ভালেই হ'ব
উম কিহত যোৱা যাম বুলিাব বিিছ হেৰি গাড়ীত যাব নে বাছত যাবা
সেইটোৱেইতো ভাবিছো
গাড়ী এখন বুক কৰা ভাল হ'ব ন
উম
গাড়ী এখন মানে ৰিজাৰ্ভ কৰিলে তোমাৰ লৈ অ লৈও যাব থৈও যাবহি আকৌ
উম উম উম
আকৌ যদি গাড়ী ভা়া নকৰে তেতিয়া আকৌ
দিগদাৰ হয়
আহ যাব পাৰি ভালোৱাচোন বাৰু
উম
হেল্ল'
উম কোৱা
উম কোৱা মই
ইমান ভাল আহিছে টোপনি লাগিছে কিয়
উম কালি মই ভৰি ভৰিতো অ ভৰিতটো বিষাইছিলে যে ৰাতি শব পৰা নাই
ঔষধ দিয়া নাই
আজি ঔষধ দিছে বাৰু বেজি লৈছো
এইম
এই চেফটিকৰ হে চেফটিকহে ঔষধ নিদিয়ে নহয় ইমান
এ হয় হয় কেতিয়াবাাতো নোৱাৰিবা এতিয়াাৰ ভালকে
মানে গজালটো তোমাৰ সোমাই গল ন এটা পৰি সয়া
অ তুমি লাখুট এটা ল'বাা তুমি লাখট এটা ল'ব লাগিব আৰু এতিয়া
তাকে বুঢ়াই হলো আৰু এ যে
অ এইকেইদিন বুঢ়াই হোৱা আৰু
ককা বুলিয়ে মাতিব আৰু কোনবাই কোনবাই উ তাকে মই ওলাই যাম বুলি ভাবিছিলো আজি যাবই পৰা নহয় ভৰিটোৰ পৰা
অ গ'লেও আৰু তুমি লাখতিডাল ল'বহে লাগিব লৈ যোৱা লাখতি এড লাখুতি যোৱা আৰু লেঙেৰাাই লেঙেৰাাই কি হয়
এডাল বনাই দিবা নেকি তুমি
আহ হ'ব বনাই দিম দিয়া
অ এড বনাই দিবাচোন অ আমি লাখতি পাবো টান
অ বা আমাৰ ঘৰতে বা আছে বনাই দিব পাৰিম দিয়া
আহ অ অ হয় আকৌ তোমালোকৰ মাছ মৰাৰ কথা আছিলে নহয় কেতিয়া মাৰিবা পুখুৰীত
মাছ এতিয়া অলপ অলপ ডাঙৰ হৈছে বেছি ডাঙৰ হোৱাই নাই তুগুৰিত ুগুৰি আৰু ভাত মিলাই পেলাই দি থৈ আহিছে হে অলপ অগত
মই আকৌ যাম যাম কেে আছিলো
উম হ পাৰিবা এতিয়া খাবলৈ খাবলৈ জোখৰ হৈছে বাৰু আধা কেজি মান হৈছে আৰু ডাঙৰ ডাঙৰ হলে ভাল লাগে ন
উম এ যাও পিছে কালি মানে
উম উম আহিবা আহিবা আকৌ তুমি লেগেৰা হৈছ নহয় কেনেকে আহিবা
এ একো নহয় এটা ভৰিত বাঁাহ বান্ধি লম আৰু এনেকে
অ সেইটয়ে কৰি লব
হ মানে লাখুটডাল বনাই দিবা যিহেতু আৰু যাব পাৰি আৰু লাখতডাল হৈ মানে পূজা পূজা হৈ পেলাই এনে পূজা হৈ পেলাই যাম আৰু
উম পিছফালে হাত দুটা দি লবা তাৰপিছতকে ভৰি এটা লেঙেৰা লেঙে লবা আৰু আমাৰ ইয়াত মানে এটা মানুহ আছিলে সেনেকুৱা লেঙেৰা থকা হা ত তাৰ নাম টো প্মো আছিল না কেনেকুৱা খোজ কঢ়ে ৰাসতে লৈ পেলাই যি আমি যি জুোকাও
মই তে এটা ধুতি আৰু পাঞ্জাবী পিন্ধিব লাগিব আৰু এতিয়া
অ সেইটোোৱে কৰি ৰ'বা আৰু মূৰত পাগৰি মাৰি ল'বা
অ তাকে চচমা এযোৰ লগাই ল'ম বগা চচমা এযোৰ
উম আকৌ তুমি চুলিখিনি হেৰি কৰি ল'বা বগা কালাৰ কৰি ল'বা ধ ধুনীয়া হ'ব
মই চুলি খিনি আকৌ ওপৰ খিনি উঠা চাইডটোো জিৰো মাৰা নহয়
একো নাই ৰং কৰি লবা উুৰা বুলি গম পাইো
কব কি কৈ আছে নেকি ক'ব আৰু
উম কবইে নালাগে তেতিয়া কবহে আৰু
অ
উ
অকে
তুমি আকৌ তুমি আকৌ বুঢ়া হলো এতিয়াই নাতি দেখিব লাগিব আৰু তেতিয়া বুঢ়া হলে আৰু
তাকে এতিয়াৰ পৰাই প্ৰেক্টিচ কৰিব লাগিব
অ
হয় ক বৰম বন্ধ হ'ল ন
নাই আমাৰ হ'ব আৰু মই একেবাৰে গৰম হতৰ পিছৰ পৰা যাম বুলি ভাবিছো আৰু অকলে বন্ধ হ'ব হবইে আৰু ত্ৰিশ সেইটো ত্ৰিশ দিন মায় ন
অ তো আঠাইছ তাৰিখ হলে বাদ দিয়া আজি এবাৰ যাব নালাগে
আজি দেওও পাৰে ন
আহ পাহ পাহৰি যৈছো সে এক তাৰিখৰ পৰা চাগৈ গৰম বন্ধ হ'ব চাগৈ ন
উম সিমান দিন ঘৰত থাকিব লাগিব
আহ তাকে মই এইফালে যাব লগা আছিলে আজি এই লগৰ ছোৱালীজনী অলপ বেমাৰ খবৰ এটা ল'বলৈ এই কিবা কিবা জ দি থৈছে নেকি
আহ
খবৰ এটা ল'ব লগা আছিলে তাকে যাবই পৰা নাই
তোমাৰহে খবৰ লব লগগীয়া হ'ব এতিয়া ৰবা
তাকে মই নিজৰে খবৰ ল'ম নে এতিয়া বেলেগৰ খবৰ লম এ তেনেকুৱা
উম
বেছি ঘড়ী ফুৰো যে এইকাৰণে ঘড়ী এটা বেয়া কৰি পেলই থৈ দিছে
উ চাক তই বেছি ঘূৰি ফুৰা নহয় পাহ বেছে আৰু ঘৰতে থাই যেতিয়া আৰু
আ বৈ এপাক যাব লাগিব দেই কথাতটোো বেয়া হব নহবা
উম গৈ আহিবা
উম
আজি তালৈ যাওঁ কালি তোমালোক তালৈ যাম
উম উম আহিবা আহিবা উম পিছে তুমি কি কি মাংস কোৱা
মই তোমাৰ খাচী
আৰু
তাৰপা এ খাৱে বাৰু প্ৰায়ভাগ ব্ৰইলাৰটো খাওঁ মাছ নাচটো খাওঁেই বাৰু
অ
তাৰপৰা হাঁহটো খাওঁ
উম আৰু
আৰু পৰকটো খাওঁ বাৰু
উ গাহৰি খোৱা
খাওঁ খাওঁ সেইটোে কথাই কৈছো আৰু
অ অ তেনে তেনে কালি সোমবাৰ গাাহৰি আনিম দিয়া আহিবা
অ অ ড্ৰাই ফ্ৰাই বনাবা ধনে ধুনীয়াকে ড্ৰাই ফ্ৰাই বনাবা উম এ কচু গাহৰি আৰু তিল গাহৰি বনাবা
ব খালি তিিলকিয়া হৈ গ ন
অ ঠিক আছে ঠিক আ
আহ তায়া আমাৰ ঘৰত গাাজ েঙা আনি থোৱাও আছে
অ ঠিকে হ'ব ধৰা তিনিবিধ বনাব পাৰিব কচু গাহৰি তিল গাহৰি আৰু বাঁাহৰ কাজিদি বনাব
ন ঠিক আছে দিয়া বুজিছা
অ অকে ছাৰ
মই ৰাখিছ মই ৰাখিছো